হেল্ল'?
উম।
শুনিছা?
কোৱা, অ', শুনি আছো।
কি কৰি আছা?
মই এনে আছিলো এতিয়া, তুমি?
মইও এনেই আৰু।
উম।
ভালে আছা?
উম, ভালেই মোৰ।
উ, উম, ভাল ভাল। বহুত দিন তোমাৰ লগত কথা পতা নাই ভাবিলো বোলো তোমাক ফোন তাকে কৰো।
অ', ভালে কৰিলা দিয়া। মইও অ', মোৰো মনত পৰি আছিলে তোমালোকলে। তাৰপিছত এই ফোন কৰিম কৰিম কে থকা হৈছে আৰু তেনেকে কিবা কিবি ওলাই যায় কাম বা কৰবালৈ যাব লগীয়া হয়। আকৌ এতিয়া হোলীও আহি আছে যে, সেই হোলীৰে ৰং চং বিলাক কো কিনিব আজি গৈছিলো।
অ'। হোলীৰ যো যা চলাইছাই মানে?
উম, ৰং সানিমে আৰু।
হেৰি কি বুলি কয় কি কি ৰং আনিলা?
মই উম হালধীয়া, নীলা, গুলপীয়া, বেঙুনীয়া। সেউজীয়া বহুত খিনিয়ে আনিছো মানে মই এনেকুৱাকে কিনিছো যাতে এইবছৰ দিৱালীত কাৰণেও হৈ যায় মানে হেৰি। ৰংগোলী বনাবলে, হয়, হয়।
হেৰি নহয় অ', কি বুলি কয় আজিকালি আকৌ হোলীৰ যিবোৰ ৰং সেইবোৰ বৰ মানে কেমিকেল থাকে চোন?
অ', কেমিকেল থাকে। মই আচলতে মই ইমান তেনেকে নেখেলো মোৰ
উম।
মানে কিনা, আচল মটিভটো হৈছে ৰংগোলিৰ কাৰণেহে। সেটো কাৰণে মই ধেৰ ধেৰ কিনি আনো মানে ৰাংগলিৰ কাৰণে যাতে জুৰি যায় আৰু।
অঁ কিন্তু এ হেৰি ফাকুৱাৰ কাৰণে যিবোৰ ৰং বেচে ন, তাতে দুই প্ৰকাৰৰ ৰং পায়। এটা মানে অলপ মিহি টাইপৰ আৰু এটা অলপ পি পিঠাগুৰিৰ যিটো মানে, পিঠাগুৰি খিনি যেনেকুৱা হয় তেনেকুৱা পায় হাঁ। ত' যি টো মিহি বা আ' অলপ, মান মানে কোমল টাইপৰ হয় সেইটো দি যে, ৰংগলী বনাবলৈ বৰ দিগদাৰ লাগে।
অঁ, মই আক' যোৱা বছৰ সেইটো দিয়ে বনালো মিহিটো দি।
মোৰ মানে সেটোদিও বনে কিন্তু ধৰা আঠা টাইপত লাগি লাগি ধৰে। অ' আৰু যিটো মানে হেৰি নিচিনা, এইটো কি কয় ফাকু চৰি এ হেৰি পিঠাগুড়িৰ নিচিনা যিটো ৰং হয় সেইটো দি মানে ফৰফৰিয়া থাকে যে বস্ স্তুটো, তেতিয়া মানে বস্তুটো ও বনাবলৈ সুবিধাজনক হয়।
অঁহ
উম
মই আক' সেইটো মই মন কৰা নাই বাৰু মই তেনেকেই বনাই দিওঁ।
অঁ, কিন্তু মই সেটোদি মানে দিগদাৰ পাওঁ।
মানে তোমাৰ হাতখনত কি মানে, ঘাঁমি থাকে নেকি বৰ?
অঁ হাতখন মোৰ ঘাঁমি থাকে যে।
সেটো কাৰণে চাগে মোৰ বাৰু হাত নেঘাঁমে সেটো কাৰণে মোৰ তেনেকুৱা প্ৰব্লেম পোৱা নাই, মানে মই মিহি টো দিও বনাই পাইছো, ইটো দিও বনাই পাইছো।
অ' অ' আৰে তুমি এনেও ভাল বনোৱা বাৰু মইতো বনোৱা কোনো এক্সপিৰিয়েন্ঞ্চো নাই, মই ভালকে বনাবও নোৱাৰো, সেটো কাৰণে মোৰ বেছি দিগদাৰ লাগে।
মই মানে এ এ খালি মই এটাই টান পাওঁ, এ হাতৰ চাপতটো বহি যায় মানে চাপ নবহুৱা কে নোৱাৰোৱে বনাবলে নহ'লে মানে
অঁ সেই যিটো পিঠাগুড়িৰ নিচিনা সেটোত আকৌ হাতৰ চাপটো নবহে।
সেটোতো বহে কিন্তু মানে ইটোত বেছি ধৰিব পাৰি আৰু মিহিটোত। উম
মই হেৰি হাঁ দুই, তিনি বছৰ মান আগত অঁ অঁ মোৰ দাদাৰ মানে বিয়া আছিলে বিয়া থা কোতে মই তা গুৱাহটী গৈছিলো শাৰী কিনিবলে। তেতিয়া গুৱাহাটীৰ ফেন চি বজাৰতে মানে হলিৰ এনেকে ৰং বেছি আছিলে হাঁ্ মই আৰু ধুনীয়াকে দেউতাক কৈছো, দেতা মোক এনেকে ৰং লাগে। আৰু এটা এটা পেকেট মানে বেছিকে ভৰাই থোৱা নাই, কিন্তু বিশ টকা বিশ টকা পেকেট আছিলে আৰু হাঁ। তাৰ পিছত কিনিলো একদম মানে যি যি কা ৰং লাগে গোটেইখিনি কিনিলো আৰু কিনি পেলাই ঘৰত আনিছো আনি পেলাই যোন নাখন মানে অ' আল্পনা বনাম সেদিনা খন উলিয়াইছো তাৰপিছত মই গ'ম পাইছোঁ সেয়া যে নিমখ, আৰু নিমখত কালাৰ মিলাই থৈ দিছে।
হেৰে তেতিয়া এযে মানে যেতিয়া লৈছিলা। সেই তেতি সেই তেতিয়া চাওঁতে ধৰিব পৰা নাছিলা?
নোৱাৰি ধৰিব মানে সে হলিৰ মানে ৰংটো নিচিনাই দেখিছিলো, ফাকুৱাৰ নিচিনা। কিন্তু যেতিয়া ঘৰত আহি চাইছোঁ, তেতিয়া মানে, গম পাইছো যে এইটো নিমখত ৰং মিলোৱা হৈ আছেঁ।
তেনেকেওঁ বেচিছে মানে ঠগিছে আৰু সেয়া।
অ', কিন্তু তেনেকে মানে, আজিকালি তেনেকুৱাই পায় নেকি মই গম নাপাওঁ। প মানে, আমাৰ মৰিগাঁওতটো ইমান অ', মানে সেইবোৰ পোৱা নাযায়। কিন্তু তাতেটো দিয়াচোন বহুত মানুহে কিনে ন, সেইটো কাৰণে তাতে সেই নিমখতে ৰং টো মিলাই পেলাই থৈ দিছে মই ঘৰত মানে যেতিয়া মই বনাইছো সেইদিনাখন গম পাইছোঁ। পিছত মই যেতিয়া থৈ দিলো মানে যিখিনি ৰং বাচি গৈছিল সেইখিনি মই আকৌ অহা মানে, পিছৰ বছৰটোৰ কাৰণে থৈছিলোঁ। গোটেই সোপা যে পানী উঠি গ'ল।
অ', অ' তাত যেনেকে নিমখ টো হেৰি হৈ যায় যে এনেক পানী পানী হৈ যায় যে উম, সেই তেতিয়া হ এইটো বাৰু বেয়া কৰিছে। মই বাৰু এ এনেকুৱা সেইটো পোৱা নাই বাৰু দেই মানে নিমখৰ নিচিনা ৰংটো মই ইয়াতে কিনিছিলোঁ। ইয়াত মানে এনেকে অ', মানে উম বেছিকে মানে এনেকে মই হেৰিকে কিনা নাছিলোঁ। অ', মানে মানে এনেকে হেৰিকে কি বুলি কয় যে খোলাকে আছিলে মানে। তাৰপৰা মানে অ', অ'
অ', হেৰি মানে, হেৰিকে দিব কৈছিলোঁ আৰু। অলপ অলপকে।
অ', মানে তুমি হলীত কিনিছা ন, সেইকাৰণে তুমি ফাকুৱা পাই গৈছা।
অ'।
এনে মানে সেই দেৱালী সময়ত পোৱা নাযায় যে।
উম দেৱালী টাইমত পোৱা নাযায়। সেইটো কাৰণে মই সেই তেতিয়াই কিনি থৈ দিওঁ আৰু হোলীৰ সময়তে। এইবাৰো সেই হোলীৰ সময়তে কিনি দিলোঁ আৰু। উম।
পিছে হোলীত বৰদোৱা গৈ পাইছানে?
উম নাই পোৱা, তুমি?
ময়ো নাইপোৱা। তাতে ভিৰ হয় যে বহুত, মই ভিৰত যাবলৈ অকণমান দিগদাৰে পাওঁ মানে। সেইটো কাৰণে যোৱা হোৱা নাই।
অ', মইয়ো টান পাওঁ, মই বেছি ভিৰ-ভাৰ হৈ থাকিলে। যিয়ে জেগা নহক কিয়, মানে বেছি ভিৰ থাকিলে মই অশান্তিয়ে পাওঁ।
অ', কিন্তু তাতে মানে ব মেলা টাইপৰ হয় যে, সেইকাৰণে এবাৰ যাব মন আছে বাৰু।
অ', মোৰ বাৰু সঁচাই ক'ব গ'লে মোৰ মন নহয় বাৰু। এ ভিৰ-চিৰ হৈ থাকে যে, তেনেকে খোজ-চুজ কাঢ়িবলৈ অশান্তি পাওঁ মানে। অ কমান খালী হৈ থাকিলে ভাল পাওঁ আৰু। উম এতিয়াতো বৰদোৱা ব মানে ধুনীয়াকে বনালে নহয়।
অ', এতিয়া আৰু ধুনীয়া কৰিছে ন।
উহম্ উম, মই দুবছৰ মানৰ আগত গৈছিলোঁ। তেতিয়া বনোৱা নাছিলে। সেই তেতিয়াও গৈ ভাল লাগিছিলে। মানে এনেকুৱা অক্টোবৰ মাহত গৈছিলোঁ। সেইখিনি সময়ত মানে মানুহে ইমান নাছিলে যে, সেইটো কাৰণে মানে ভাল লাগিছিলে।
অ অ। আৰু জেগাটো বৰ ধুনীয়া হয়। উম উম উম।
অ ধুনীয়া হয়। এতিয়া যিহেতু বহুত ধুনীয়াকে বনালে মানে ফটো-চটোবিলাক চাই ভাল লাগিছে। ফটো, ভিডিঅ' দেখি আছোঁ।
অ এতিয়াতো হেৰি মানে অসমীয়া সাজ-পাৰ পৰিধান কৰি যোৱাতো হেৰি কৰিলে, বাধ্যতামূলক কৰিলে।
আগৰ পৰাই আছিলেতো সেইটো। আমি যাওঁতেওটো মানে বাধ্যতা আছে
নহয়, আগত তে মানে অ, মতা মানুহে ধৰা এনেকে ধুতি নিপিন্ধিলেও হয় বা অ ছোৱালী মানুহে কুৰ্তা পা এনেকে পিন্ধি গ'লে মানে সেৱা কৰিব নিদিয়ে। কিন্তু সোমাব দিয়ে। যিটো মানে মুখ্য স্থান হুম
অ, অ।
মুখ্যস্থান য'ত সেৱা কৰে, সেইটো জেগাত সোমাব নিদিয়ে বুলি শুনিছিলোঁ। অ ত' তাতে মানে আগতে নিদিছিল। কিন্তু এতিয়া মানে এন্ট্ৰিয়ে নাপায় একেবাৰে।
অ সেইটো বিষয়ে মই নাজানোঁ। কিন্তু মই যে কৈছিলোঁ দুবছৰ মানৰ আগত যেতিয়া গৈছিলোঁ।
তেতিয়া মোৰ দাদাই মানে ধুতি লৈ আহিছিলে। কিন্তু পিন্ধি যোৱা নাছিলে আৰু। ভাবিছিলে তাত যদি সোমাব দিয়ে সোমাই যাব। যদি মানে ৰখাই দিয়ে বা ধুতি পিন্ধি আহে এ আহিলেহে সোমাব দিব তেতিয়া মানে পিন্ধি ল'ব আৰু। তাৰ পিছত তাক ৰখাই দিলে আমিতো বাৰু মেখেলা চাদৰ পিন্ধি গৈছিলোঁ মা মই তাৰপিছত তাক ৰখাই দিওঁতে তেতিয়া ভাবিছোঁ অ মানে সেইটো মানে হেৰি কৰি দিলে আৰু বাধ্যয়তামূলক কৰি দিলে তাৰ আগত হয়তো দিছিলে চাগে
অ হ'ব পাৰে দেই কিন্তু ইয়াৰ মানে আগত মই ধৰা বৰদোৱাখন যেতিয়া নতুনকে বনাই মানে হৈছে আৰু মানুহ বিলাকে যেতিয়া চাবলৈ গৈছিল তেতিয়া মানে তাতে ধৰা আহ অইন জনজাতীয় লোকো গৈছিল ন তেওঁলোকে নিজৰ মানে দেশ বা সেই পোচাক পিন্ধি গৈছিলে সেই তেতিয়া মানে সিহত তেওঁলোককো সোমাব দিছিলে কিন্তু পিছত মানে অ সেইটো তেওঁওলোকৰ মানে যিটো পোচাক সেই টো পৰিধান কৰি গ'লে মানে এতিয়া নিদিয়ে
অ অ সেইটো পিছত মই গম নাপাওঁ
উম
এনেও তালৈ গ'লে বাৰু আমাৰ মানে ছোৱালী মানুহৰ মেখেলা চাদৰে পিন্ধি যোৱা যায় ফুটিৰ ম মই যেতিয়া গৈছিলোঁ তেতিয়া কাকো পিন্ধা দেখা নাছিলোঁ মানে বেলেগ যিবিলাক মানুহ গৈছিল বা মানে গাভৰু ছোৱালী গৈছিলে চবেই মেখেলা চাদৰে পিন্ধি আহিছিলে।
অ অ নহয় মানে অ বেলেগ যিটো মানে জনজাতি মানুহ থাকে তেওঁলোকে বেলেগ পিন্ধি গৈছিলে ত' সেইটো কাৰণে চাগে
অ
তুমি দেখা নাই ন সেয়া ভিডিঅ'
নাই দেখা, নাই, নাই।
সময় পালে দিম ৰবা তোমাৰ।
অ', দেখাবাচোন।
অ', দেখাম।
উম। বাকি এনে উম মই এতিয়া এনেই বহি আছিলো, তোমাৰ লগতে কথা পাতি।
অ'। হেৰি।
মোৰ যে উৎসৱ বুলি ক'লে যে, কিবা খোৱা কথালেহে মনত পৰে, মানে কিবা মানে, স্পেচিয়েল কিবা, বনাই খাবলে মন যায়।
অ', আৰু মানে প্ৰতিটো উৎসৱতে কিবা এটা নহয় কিবা এটা মানে থাকেই, দিয়াচোন ম খ মানে আহাৰ টাইপত।
উম, থাকে, থাকে। হলীত, কি খোৱা পিছে?
হলীত তেনেকে নাজানো দেই, ভালকে কিন্তু মিঠাই চিঠাই খোৱা হয়।
অ', আমাৰো মিঠাই খোৱা হয়।
আৰু হোলীত মানে এনেকে প্ৰসাদ। শৰাই আগ বহোৱা হয় নহয়, প্ৰসাদ খোৱা যায়।
অ', অ', প্ৰসাদ খোৱা যায়, হয়।
উম।
উম।
দিয়া, ঠিক আছে নহলে।
উম, উম, ঠিক আছে হ'ব, দিয়া।
অ', দিয়া, লগ পাম আকৌ।
উম, অ', অ', নিশ্চয়।